হেল্ল' অ', কি কৰি আছে? অ', ভাত খালে?
খালোঁ।
অ'।
তুমি খালা।
অ', খালো।
আজি দালি তাৰপিছত লেচাৰী আলু ভাজি।
অ',
সেয়া দিয় আছে দিলো আহ খাই।
অ',
তুমি খালা।
অ', খালো।
কি খালা।
ফুুলা
কি দি বনালা।
পোলাও খালোঁ।
কি দি বনালা।
নাই এনে চিনি এনে চিম্পুল কে বনালো আলু দি পেলাই মানে
এনে মানে মানে ক্লাছৰ পৰা আহ মন নগ'ল যে সেইটো কাৰণে এনেই মানে চিম্পুলকে বনাই পেলাই খাইছো আৰু খিচিৰি নিচিনাকে।
উম, উম, উ। তেনেকে খা
তাৰ পিছত অ', এই ৰাতি অলপ কণী বনাইছিলো যে সেয়াও আছিলে। তেনেকে মানে খালোঁ আৰু আচাৰ লৈ পেলাই।
উ।
ভাল আছে আপুনি।
আছো ফুৰিবলৈ নোযোৱা নেকি কতো।
ফুৰিব যাম নেকি এনে সন্ধিয়া মানে চাগে।
উম। আমি ভাবিছো পিক আমি ভাবিছো পিকনিকত যাম বুলি
আহ ক'ত যাব।
এটা চাইডে যাম আৰু ল'ৰা ছোৱালী খিনিক লৈ কেনে স্কুলৰ পৰা
আহ।
ন যোৱা পাছত যাওঁতে ন তাত ধৰি লও হেৰি কাইকলৈ গৈছিলো। কাইক নিওঁতে কাইকে ধৰি লওক ৰান্ধি বাঢ়ি খুৱাইছিলে। এইবাৰ গলে ধৰি লও নি নিজে নিজে টিফিন নিম আৰু টিফিন বনাই পেলাই ৰুটিনাম ভাজি বনাম তেনেকে বনাই মেলি লৈ পলে যাম আৰু বেলেগ মানুহও যাব লগত।
আহ।
চববিলাক লগ লাগি যাম আৰু
অ',। ভাল লাগে দিয়ক এই গৰমৰ দিনত ঠাণ্ডা জেগাত মানে গলে ভাল লাগে।
উম।
আপোনালোকৰ ভাইটিৰ পৰীক্ষা শেষ হোৱাৰ পিছতহে গৰমৰ বন্ধ
অ', পৰীক্ষা শেষ হ'লেহে দিব তেতিয়া মানে ইচ কুলৰ পৰা গোটেই ল'ৰা-ছোৱালীখিনিক লৈ কেনে এখন গাড়ী ভাড়া কৰি আটাইখিনি যাব আৰু। যাব গাৰ্জেনৰ লগত ধৰি লওঁ আৰু বেলেগ মানুহ লগৰখিনিও যাব পাৰিব। ওচৰ-চুবুৰীয়াও যাব পাৰিব। চবে লগ লাগি যাব আৰু।
অ'। অ', কি কৰি আছে আপুনি এতিয়া?
একো কৰা নাই, এনে বিচ তে তাতে শুই আছোঁ।
অ'ফ। আপোনালোকৰ পৰি ভাইটিৰ
শুই আছে আমাৰ ভাইটি।
পৰীক্ষা কেনেকুৱা হৈছে? ভাল হৈছে নে?
ভালে হৈছে।
অ', মোৰ মানে কাঁহ হৈ আছে যে অলপ মাতটো মানে ওলোৱা নাই অ',।
অ', অংক আছিলে আজি।
অহ, অংকটো আকৌ অকণমান টান।
আমাৰ অংকটো সহজ পায় বাৰু।
অ', পাৰিলে সহজ মানে নাজানাৰ কাৰণে টান আৰু। এনে অলপ জানিলে সহজ।
অ', আমাৰ এনে অংকটো সহজে পায়, বেলেগখিনি অলপ টান পায় আৰু পৰিৱেশ, অসমীয়া সেইখিনি।
অ', অসমীয়াটো টান পোৱাই যায়, ইংৰাজীতকৈও মানে টানেই জানো সেনেকুৱা লাগে। অহ। আপুনিও ওলাই যোৱা নাই নেকি?
নাই, নাই শুই আছোঁ।
অ', নাযায় নেকি? অ', নাযায় নেকি?
পিছত যাম, সন্ধিয়া সময়ত ওলাই।
অ' বৰষুণ আপোনালোকৰ ফালে বৰষুণ চ
নাই নাই বৰষুণ দিয়া নাই ৰ'দ দি আছে।
অ'। আমাৰ ইফালে আকৌ ৰাতিপুৱা টাইমত অলপ বৰষুণ ধৰা নিচিনা কৰিছিল কিন্তু তাৰপিছত দি বহুত ৰ'দ দিলে মানে। এতিয়া আকৌ অলপ হেৰি কৰি আহিছে নাজানো আৰু কি হয় ইমান গৰম। ইমান ৰ'দ মানে থাকিব পৰা নাই আৰু।
উম।
গৰমতে মানে মানুহ একেবাৰে দুৰ্বল হৈ যোৱা নিচিনা হৈ যায়গৈ ভাল মানুহ মানে দুৰ্বল হৈ যায়গৈ তেনেকুৱা। কওঁক।
আপোনাৰ বেমাৰ ভাল পোৱই নাই নেকি?
পাইছো অলপ অলপ আছে কাঁহটো।
অ'। ভাল হ'ব দিয়ক।
উম।
আপুনি গাজ আচাৰ বনাব জানেনে?
হম?
গাজ আচাৰ বনাব
নেজানো। নেজানো। গাজ আচাৰ বনাবলৈ নাজানো। কেনেকে বনাই বাৰু?
অ হেৰি বাঁহৰ গাজটো কাটি আনি পেলাই ধুনীয়াকৈ চাফা কৰি ল'ব। বাকলিখিনি ধুনীয়াকৈ গুচাই, তাৰপিছত পিহনাত ধুনীয়াকে হেৰি কৰি পেলাই মানে গুৰি কৰি ল'ব লাগিব আৰু। পিহি
অ'হ।
তাৰপিছত ৰসটো ধুনীয়াকৈ চেপি পেলাই তেতিয়া এনেকে চিচাৰ বৈয়ামত ধুনীয়াকে লৈ
উম।
নিমখ, হালধি দি পেলাই ভৰাই দিব লাগিব। সানি। তাৰপিছত তাত কেঁচা জলকীয়া জলকীয়া, পকা জলকীয়া, কেঁচা নহৰু এনেকে মিঠাতেল দি পেলাই ভৰাই দিব। তাছট খিনি দিবও পাৰে, নিদিবও পাৰে, পানীখিনি উলিয়াই লয় যে।
অহ। অহ।
তাৰপিছত তেতিয়া দুদিনমান থৈ দিলে যেতিয়া ৰ'দত দিব লাগিব। ৰ'দত দি পেলাই যেতিয়া টেঙা নিচিনা হ'ব -ব, তেতিয়া গম পাব আৰু, খাব কাৰণে হৈ গল। তেতিয়া মাছৰ লগতো দি পে -লাই খাব পাৰিব। নহ'লে এনেই চাটনি বনাই পেলাইও খাব পাৰিব। পিয়াজ কাটি, জলকীয়া জলকীয়া তেল লগত, সেনেকেও ভাল লাগে। দালিৰ লগত। খাই ভাল পায়নে?
খাই পেলাই ভাল পাওঁ। কিন্তু বনাব নাজানো আৰু, এতিয়া বনাব পাৰিম আৰু। এবাৰ আনিলে।
অ বনাব। ভাল লাগে।
এবাৰ ট্ৰাই কৰি চাম। হা
অ'হ। খাৰ খায় নে নাখায়?
খাৰ খাওঁ। সদায় নাখাওঁ। কেতিয়াবা খাওঁ।
গৰমৰ দিনত এতিয়া খাৰ -টেঙা খাবই লাগে।
অহ। অমিতা খাৰ খাওঁ।
কেনেকে বনাইনো?
এ অমিতা আনি কেনে কাটো। কাটি কেনে ধুও ধুই কেনে তাৰপিছত মছলা চাৰা মছলাত তেলতে মাৰো। মাৰি কেনে তেতিয়া ধৰি ল বহাই দিওঁ। দি হলে এনে কে লাৰি থাকো। লাৰি কেনে এমজা হোৱাৰ পিছত তেতিয়া সাৰ দি দিওঁ। শুকান মাছ দিওঁ লগতে দি কেনে এনেকে বনাও আও।
অহ।
আমাৰ গাঁৱলীয়া খানা আৰু। উম। উম।
গৰমৰ দিনত খাৰ আৰু টেঙা খাব লাগে। ভাল।
অহ।
মাছ- মাংসতকৈ আৰু এনেও ঘৰুৱা বস্তু খোৱাতো বেছি
উম।
বেমাৰ-আজাৰো নহয়। ঔটেঙা খাই নে নাখায়? ঔটেঙা যে টেঙা তৰকাৰী বনায়।
উম।
আৰু কচু
অ' কৈছো বাৰু কেতিয়াবা খাওঁ সদায় নাখালেও
অ কচু পেতা খায়নে
খাও খাও পেতাটো খালে মানে অলপ কষ্ট আৰু পেতাটো আনিব লাগে গুচাব লাগে গুচাই কেনে উহা লাগে উহাই আকৌ ধৰি লও গুচাব লাগে গুচাই তেতিয়াহে বনাব লাগে।
অ
কষ্ট হয় আৰু
অ'
কটাটো
এনে খাব কাৰণে ভাল লাগে টেঙা দিব লাগে অ
উম, উম, তেঙা দি
বিলাহ বিলাহী নহলে বগৰী চগৰী এনেকে আম চাম এনেকে দিও খাব পাৰে।
ঔটেঙাও দিব পাৰে।
দিব লাগে।
অ', ঔটেঙাও দিব পাৰে।
পাৰে পাৰে। টেঙা যিকোনো টেঙা দিলে হয় আৰু। যি টেঙা লগতে নহওক আচব টেঙাই ধৰিলেও খাব ভাল আৰু।
অ। ক'লা কছুটোও খায়নে?
হু, হেল্ল'। কি কৈছা? কোৱা তুমি।
হেল্ল' হ'ব দিয়ক নহ'লে, অ, হ'ব দিয়ক মোৰ কাম অলপ পাছে পিছত ফোন কৰিম।
অ, অ, হব।
অ'।